শুনিছা-
অ কত আছ?
হেই মই ওলাই আহিছিলোঁ অকণমান এফালে বাটৰ ফালে। ইমান গৰম ঘৰা ভিতৰত। ভিতৰত- সেইকাৰণে অকমান- বাহিৰতে অকণমানবোলো খোজকাঢ়ি পেলাই বতাহটো লওঁ-
অ-অ- খোজ কাঢ়ি আছে। মই এইয়া খোজ- কাঢ়ি আছো।
অ
সেয়াতে অ এই মাত্ৰ চাহ খাই চাহ একাপ খাই -
অ-
তাৰ পিছতে গৰমতে বোলো অকমান খোজকাঢ়ি থাকো হয়- তাতো গৰম।
উম
আ
এতিয়া কি কৰিছ? আজি এতিয়া ভাত এ নিমখ তেলেহে খাওঁ নেকি! ইমান গৰম। আঞ্জা চাঞ্জা খাবই মন যোৱা নাই। নিমখ তেলে বোলো পিয়াঁজ চিয়াজ কাটি- তে আলো চালো এনেকে- ন? পিটিকা কৰি তেনেকেহে খাওঁ নেকি আৰু- কণী এটা বইল কৰি ল'ম আৰু।
অ তেনেকে ভাল - মই ভাত কেইটামান থৈ আহিছো তাতে পানী দি থম আউ। বুট কেইটামান তিয়াই লৈ পেলাই তেনেকে নিমখ তেল দিয়ে খাম নেকি?
অ ইমান গৰম হয় একো খাবই মন নাযায় যায় ইমান গৰমত
উম
তাতোতো গৰম বহুত,
তাতো গৰম বেছি আজি। তাতো বতা ছটা দিছেনে নাই?
নাই ইমান বতাহ অ ল'ব বতাহ চতাহ নাই
অ আজি গৰমতো বেছি সেইদিনা মৰত আজি ৰ'দ দিছে যে
অ সেইটো কাৰণে গৰমতটো বেছি লাগিছে এতিয়া আৰু এয়া জেঠৰ বসৰ মাৰ নিচিনাকে মাৰিবইে আৰু
অ এইকেইটা খৰম আহিলে মানুহৰ একেবাৰে হেৰিলৈকে যাব স্কুল আকৌ ৰাতি পুৱাই হে দিব বৰদিং
অ সেইয়াই এইকেইদিন গৰমতে সম্ভৱ স্কুল আকৌ ৰাতিপুৱা দি দিব আৰু তেনেকুৱাই কৰিব চাগৈ, ইমান গৰম পৰিলে কিনো কৰিব আৰু। হয়।
অহ
দিবই পাব মৰৰ্ণিং স্কুল গৈ পেলাই
উম ৰাতিপুৱা দিলে যেনিবা ভালে আহ
ভাত এতিয়া
মই সেয়া ভাত থৈ আহিছো পানী দি ল'মা নিমাক তোললে ৰাতিপুৱা স্কুল দিলে যেনিবা ভালে হব।
অ ভালে হ'ব অ। সোনকালে গৈ তেতিয়া সোনকালে ছুটি হৈ যাব তেতিয়া দিনতটো ঘৰ থাকিব পাৰি ইমান গৰমত হয়
উম
তাকে দুটা আঢ়ৈটা বজাত অহালৈ গোটেই ৰ'দতো এগাত ত তটকে লাগে
উম উম
সোনকালে ছুটি দিলে যে ৰ'দটো অকণমান কমকৈ লাগিব অ। লৰা ছোৱালী বিলাক নহয় যে ৰাতিপুৱা স্কুল স্কুলত সিহঁতে শুই থাকে সাৰে নাপায়।
অ', সৰু লৰা-ছোৱালী শাৰ নাপায়।
শাৰ নাপায়, ৰাতিপুৱা স্কুলত সিহঁতে শাৰে নাপায়। সিহঁতেওতো আহিব লাগিব ৰাতি ৰাতিপুৱা স্কুল হ'লে কি কৰিবা, ৰাতিপুৱা স্কুলত সিহঁতে খায়েই নাপায় আৰু।
উম ল'ৰা ছোৱালী কম যে তেতিয়া ৰাতিপুৱা স্কুল হলেও ভা। বনাব লাগে নে কি?
সেইটো নিয়মেই আৰু ভাতটো মানে আৰু মধ্যাহ্ন ভোজনটো থাকিবই মানে স্কুলত। সেইটো যেতিয়ালৈকে আছে তুমি বন্ধ মানে খুলিলে বনাবই লাগিব, বন্ধ কেইদিনহে বনাব নালাগে। এনে সদায় বনাব লাগিব।
অ', অ', অ। তেতিয়া কেতিয়া বনাব আক ৰাতিপুৱা আদা বনাব লাগিব সন্ত সেইটোৱে।
ৰাতিপুৱা স্কুল হ'লে তোমাৰ তেতিয়া ধৰি লোৱা সাতটা বজাৰ পৰা স্কুল হ'ল। দহটামান বজাত বনাব লাগিব। তেতিয়া, যদি বোলে বাৰটাত ছুটী হয়। ব ন
উম সিহঁতে তেতিয়া ৰাতিপুৱা ভাত পানী খাই নাহিব আৰু।
নাহে আৰু, সিহঁতৰ ৰাতিপুৱা ভাত পানী খাই নাহিব আৰু লগতে খাই আহিবও নোৱাৰে। সাৰপাই আৰু আহেহে, সেইটো কাৰণে। ৰাতিপুৱা স্কুললে সেইটোৱে আৰু, ভাত খাবই লাগিব।
আহ অ।
নোখোৱাকেইটা বা নাই দুটা এটা নাখালে ধৰি ল‌ওক সিহঁতক জোৰ কৰিব নোৱাৰি ন কাৰোবাৰ মন নাথাকিলে ভাতটো খুৱাই দিলে অশান্তিও কৰিব যে। যোনে খায় মানে, সিহঁতে খাব লাগিব আৰু খুৱা লৰা চুলিখিনি
উহু।
উম।
ইমান হাচি আহি আছে।
উম, চৰ্দি লাগিছে।
উম, উম, উম। বৰষুণতে তিতা নে?
নাই তিতা। এনেই চৰ্দি লাগিছে। ‌ এই মাত পাটিত শুই আছো যে। গৰম তাতে, এনিটাইম পানী খাই থকা গৈছে আৰু সেইটো কাৰণে।
উম, হম, হম।
টো দিলে ধূল বিলাক বেছি হয় যে। স্কুলৰ পৰা আহোতে ধুলি বিলাক পাইছোঁ আৰু।
অহ, অহ, অহ।
চি আহি আছে।
উম, হম, হম।
মোৰ আকৌ অকমান গৰম দিলেহেচোন চৰ্দি লাগে।
অ'।
সেইটো কাৰণে। চবৰে এটা এটা এলাৰ্জি টাইপ থাকে যে।
উম, গৰমাত এলাৰ্জি। গৰমতে এলাৰ্জি
অহ, সেইটোৱে।
উম, পানী সিবিলাক একো নহয়।
অহ, বৰষূণে আতি তু দিলে একো নহয়। কিন্তু, ৰ'দটোতহে মোৰ চৰ্দিটো লাগে আকৌ। ৰ'দ যিমান দিব মোৰ চ শৰীৰটো সিমান লাগিব।
উম, ঔষধ-চৌখদ নাখ খাবি চৰ্দি লাগিলেও বেছি।
অহ, নাখাওঁ চৰ্দিত লাগিলে ঔষধ। ভাল হৈ যাব আজি তু থাকিব আৰু কাইলৈলো আকৌ ঠিকেই হৈ যাব। উম, ঔষধ খাব নালাগে। গে নহয় এনেই ঠিক হৈ যায়। অ মোৰ
উম
তেনেকেই থাকিব আ অলপ আ তাৰ পিছত আ নিজে নিজে ঠিক হৈ যাবগৈ।
আহ
অলপ টাইম থাকে আৰু তাতে আকৌ গৰম বুলি গাউত হৈ গৈছে ন ঠিকছে হেটো কাৰণে চৰ্দিটো লাগি আছে। চাগৈ
অ
ফুলবিলাক ফুলিছেনেে নাই গৰমত চাগৈ ফুলবিলাকো মৰি গৈছে ন পানী চানী দি আছা।
অ, পানী দি আছোঁ। ফুলৰ মৰা নাই ইমান এ।
পালা।
নাই পোৱা মই নিজে-নিজে চাফা কৰি আছো অলপ- অলপ।
অঁ।
অলপ-অলপকে ৰাতিপুৱাতে। ওউম সনেক এঘন্টা মানু নাই লগোৱা ইমান। মই নিজে-নিজে বোলো অলপ। অলপ চাফা কৰিম আও এইবুলি ৰাতিপুৱা। এই অকণমান সুম আৰু।
অ'।
এলাহ কউ। এ ঘৰ কাম-বন কউ উম আজিকালি মানুহ সোপা যিমান হে হেৰি লাগে হাজিয়া এতিয়া একেবাৰ ছ'শ ছ'শ টকা হাজিৰা। কিন্দব। কাম- বনু ইমান ভালেকে নকৈ।
সেইটোৱে
খালে বোলো। অকমান ঘৰতে নিজে কৰিম গাটো ভালে থাকিব
অ
এক্সাৰচাইজ কৰাওঁ হ'ব, কাম খিনিও হ'ব।
উম। ভালে কৰিছা, অলপ অলপকে আকৌ কৰি থাকিবা, চাবা আকৌ লাহে লাহে কৰিবা। বেছি স্পীড নগৈ বা
অ, ' নাই এডোখৰ এডোখৰহে মাৰি আছো।
অ, ' আকৌ গৰমতটো চাই ল'বা ক ন', কাৰণ ৰ'দ নিদিলেও গৰম কিন্তু সেইকেইদিনো ৰ'দ নাছিলে যদিও গৰমতটো আছিলে কিন্তু তাপটো
উম, তেওঁ সেইকেইদিন, কালিতো ঠাণ্ডা আছিলে কালি অলপমান ঠাণ্ডা গৰমটো বেছি
মতো একে বহুত বেছি, মানে কি হ'ল এইকেইদিন ঠাণ্ডা থাকিল আজি ৰ'দটো বহুত জোৰছে দিছে যে সেইটো কাৰনে আজি একে গৰম টো বেছি হৈ গৈছেগৈ।
উম, কালি লগালে কাপোৰ লৈ শুই আছো।
অ কালি কাপোৰ লোৱাই গৈছে বাৰু, আৰু কালি ইমান ধৰি অলপ হেৰিও হোৱা নাই, গৰমটোও পোৱা নাই
উম।
ঠাণ্ডা লাগে।
ঠাণ্ডা লাগি গৈছে।
উম। আজি আকৌ গৰমটো পৰিলেই নহয়
আজি একে বহুত গৰম আজি, কাপোৰ ল'ব ল'ব লগিয়া নহয় বাৰু, গা ধুব লাগি ক অকমান পিছত আহ
অ' গা ধুই পেলাইহে শুব লাগিব আজি। নহলে আৰু একে গৰমত থাকি আকিব নোৱাৰিব দে' ইমান গৰম পৰিছে আৰু তাতে বতা বতাহাহুণ আমাৰ এনেকুৱা এনেকুৱাই হয় বৰষুণ দিলে বতাহো মাৰি থাকে ঠাণ্ডা হৈ থাকে ৰ'দ দিলে বতাহ চত তাহ নাই পাতো নলৰে
উম, আজি ভাটিবেলা বৰ ধুনীয়া আ বতাহ মাৰি আছে৷ ঠাণ্ডা লাগি গৈছে৷ আজি অকণমান বতাহ নাই৷
আজি অ নাই অলপো ব মই এতিয়া বাহিৰত খোজকাঢ়ি আছ যে অলপো বতাহ নাই এতিয়া৷ বতাহ টো থাকিলেহে অকমান তেও ঠাণ্ডা ঠাণ্ডা লাগে ন৷
উম তাত খোজকাঢ়িব পা জেগা আছে আৰু৷ অহ
চোতাল আছে নহয়
আহ
চোতালতে খোজকাঢি থাকা যায়, চবে খোজকাঢ়ি থাকে ঘৰৰ মানুহখিনি গোটেইখিনিয়ে৷
আহ এনেকে চোতাল থাকিলে ভাল কিছুমান আকৌ ওপৰত যে চাতৰ ওপৰত গৰম হে বেছি৷ উম উম কুমৰ ৰুমটো আকৌ চতৰ ওপৰতহে৷
অ অ কুমতাটো গৰম হব কাৰণ এখনহে চত নেকি সিহঁতও
উম নই, ওপৰত এখন আছে৷
আছে নেকি? অঁ, মই যোৱাওঁতে ওপৰত উঠি চোৱা নাই যে। সেইটো কাৰণে, যদি তেনেহলে ইমান গৰম নহ হ'ব
উম হলেও
টো আৰু যিমানহে দিছে উম
চোতাল-তোতাল নাই খোজকাঢ়িবলৈ৷
অ
তাই ওপৰতে খোজ কাঢ়ি লাগ গমডাল হে পায়
এ ইভিনিং ডিউটি হৈ থাকিলেনো ক'ত খোজ কাঢ়িব টাইম পায়, ডিউটিতে যি খোজ কাঢ়ি ফুৰেই। হয় একে ঠাইতেতো বহি থাকিব লোৱা ডিউটি নহয় আও দিয়াচোন৷ হা কাম কৰি থাকোতে এইফালৰ সিফাল সিফালৰ পৰা সিফাল কৰি থাকোঁতেই টাইম তো যাচোন। তেনেকৈয়ে। সেইটোৱে। কৰিয়ে থকা যায় কামবিলাক।
অ অ। দে হ'বদে ন'?
অ', অ', হ'ব দিয়া অ'।
উম উম।